হেল্লো'।
হেল্লো', অ' শুনা পাইছে?
অ', নমস্কাৰ কওঁক!
ক'ব আপুনি ক'ত থাকে বাৰু আপুনি?
মইতো আপোনাৰ গুৱাহাটীত থাকোঁ।
হয়, ময়ো আপোনাৰ গুৱাহাটীতে থাকোঁ।
অ' গুৱাহাটীত থাকে?
অ' আপোনাৰ অৰিজিনেল ঘৰে গুৱাহাটী নে?
অ' অৰিজিনাল ঘৰে গুৱাহাটী মোৰ! মই সৰুৰ পৰা গুৱাহাটীতে জন্ম আপোনাৰো? আপোনাৰো গুৱাহাটীতে নেকি?
নহয়, নহয় মই এক্সুয়েলি আপোনাৰ হেৰি পিনে হয়, মোৰ ঘৰ আপোনাৰ নগাঁও।
অ' নগাঁও চাইডে ন ঠিকে আছে তাতে বতৰ কেনেকোৱা? অ' গৈছো, গৈছো বহুত গৈছিলোঁ।
অ' বতৰ আপোনাৰ আজি বহুত গৰম আছিলে।
নগাঁও চাইডে ন'?
নগাঁও চাইডে বহুত গৰম আছিলে আজি
আমাৰ ইপিনো গমেই পাই চাগে দুইদিন ধৰি তিনদিন ধৰি মানে বৰষ বৰষুণ দিয়ে আছে বহুত বৰষুণ অ বহুত বৰষুণ মানে এইটো এনেকোৱা নহয় যে অলপমান দিছে অলপমান কমি গৈছে এনেকোৱা নহয় মানে পুৰা পু নন ষ্টপ
অ অ নাই নাই ইপিনেও দি আছে দেখিছোঁ দেখিছোঁ বাৰু মই আপোনাৰ সেই বাতৰি পত্ৰই আপোনাৰ গুৱাহাটীৰ অৱস্থা দেখিছো বাৰু
অ
উম গুৱাহাটীত বহুত পানী হৈ আছে যোৰাবাটৰ সিখিনি অ হয় হয়
পানী আৰু ইপিনে টো গমে পাই আমি পাহাৰ মানে আমি অলপমান পাহাৰ চাইডে থাকো আপোনাৰ যোনটো কামাখ্যা ধাম আছে
অ হ হ আপুনি কামাখ্যা পাহাৰত থাকে
কামাখ্যা পাহাৰ নহয় কামাখ্ খ্যা এইটোয়ে পাহাৰ বুলি ক'ব পাৰি আপোনাৰ কামাখ্যা ধাম পাহাৰেই হয় আমাৰ এইটো মানে পাহাৰ চাইডে থাকো আমি এক মানে এইটো অ গৌচালা চাইদ ত' তাতে মানে আপোনাৰ অ তাতে মানে গমেই পায় বৰষ বৰষুণ বেছি দিলে মানে আগতে কিমান চনটো মই পাহৰি গলো কিমান চনত মানে লেণ্ড শ্লাইড হৈছিল তাতে মানে ভূমিস্খলন ভূমিস্খলন হৈ হৈছিলে ভূমিস্খলনত মানে এই এনেকুৱা টাইপৰে বতৰ কৰিছিলে আমাৰ ইয়াতে
হয় নেকি কিন্তু মই এনেই বাৰু অ গুৱাহাটীৰ কথা প্ৰত্যেকবাৰেই আপুনি সেই বাতৰি পত্ৰত পায়ে থাকো ভূমিস্খলনৰ কথা থা আপোনাৰ আকৌ এই বানপানী কৃত্ৰিম বানপানী যোনটো হয় ৰাস্তা ব্লক ৰাস্তা গোটেই ব্লক হৈ যায় আপোনাৰ নলা নৰ্দমা ভৰ্তি হৈ পিনে ৰাস্তালৈ পানী আহি যায় মানুহ মৰে এনেকে শুনিয়ে থাকো বাৰু পেপাৰে পত্ৰই ই গুৱাহাটীৰ অৱস্থা প্ৰায় একেবাৰে বেয়া হৈ যায় বৰষুণৰ এজাক বৰষুণ দিলে গুৱাহাটী গোটেই বানপানী ভৰ্তি হৈ যায় বাৰু
অ সেইটো এনেকুৱাই মানে আমাৰ ইয়াতে এতিয়া বত বতৰতো বহুত বেয়া আজি বতৰ টো বহুতে ভাল কৰিছিলে মানে ৰ'দ দিছিলে এইটো আমাৰ কাৰণে বহুত ভাল মানে গৰমটোও নহয় মেইন কথা বতৰ টো মানে ভাল কৰিছিল যাতে আৰু আজিও যদি বৰষুণ বৰষুনটো দিলে হয় মানে অলপমান পৰিস্থিতিটো বেয়া হ'লে হয় তো এইটো কাৰণে মানে অ আজি বতৰটো অলপমান ঠিকে কৰিছে খালি খালি গৰমটোতো গৰম আছে গৰম বহুত বহুত আছে এতিয়া আৰু গুৱাহাটীৰ বতৰটো মানে ৰাতি অলপমান ঠাণ্ডাই থাকে। বেলেগত বেলেগ জেগাতছে আমাৰ ইয়াতে মানে অলপমান ইয়াতো উম গছ গছনি বহুত ন
অ
এইখিনি এইখিনি জোগাত এইখিনি এই কাৰণে মানে আমি অলপমান ঠিক ঠিকে আছে এইটো মানে কম চে কম মানে ভালকে থাকিব পাৰি ইয়াতে অলপমান বতাহ বতাহ চতাহ আহে
অ নাই নাই বাৰু আমাৰ আপুনি নগৰত আহিলেও গম পাব ইয়াতে বহুত গছ গছনি আছে
অ নগাঁওতো মই গৈছো তাতেও ভালে লাগে উ তাৰে উ পৰি উম মানে আপোনাৰো আপোনালোকৰো তাতে গছ গছনি বহুত আছে। গম পাইছোঁ মই গৈছিলোঁ।
উম! আৰু চাহপাতৰ বাগান আছে।
অঁ-অঁ! চাহপাতৰ বাগানো আছে তাতে।
উম-উম।
আমাৰ ইয়াতেতো চাহপাতৰ বাগান যাব লাগিলে আপোনাৰ গুৱাহাটীত নাপাব আপুনি ইয়াত যাব লাগিব ৰাণী চাইডে যাব লাগিব।
হয়-হয়। অ! গম পাইছো ৰাণী চাইডে চান্দুবি যোৱা ৰাস্তাটোত মই হয় মই আগতে গুৱাহাটী তিতে পঢ়িছিলো ন।
অঁ! তাতে পাব ইয়াতে নাপায়।
উম।
আমাৰ ইয়াতে এনে আপোনাৰ গুৱাহাটী আমি যোনটো জেগাত থাকো মানে এইটো জেগাতে এনে গছ-গছনি, গছ-গছনি বহুত ভাল। উম! বহুত মানে ভালে খিনি আছে বাকীখিনি নাজানো মানে। আমি ইয়াতে ঠিক আছোঁ। উম!
মই আকৌ আপোনাৰ আমচৈ নাম শুনিছে? নগাঁও আমচৈ?
অঁ-অঁ! আমচৈ-আমচৈ-আমচৈ।
উম! মই অ মই আমচৈত থাকোঁ মানে।
অ! তাতেও বহুত ভাল।
উম-উম! আপুনি জানে নে জেগাত জেগাটোৰ নাম আমচৈ কিয় দিছে আপুনি চাগে গমেই পাব?
আমচৈ কিয় দিছে আপুনি একবাৰ কৈ দিলে ভাল আছিলে। মই
ইয়াতে মানে আপোনাৰ অঁ হয় ইয়াতে মানে আপোনাৰ বহুত আম ভৰ্তি হৈ আছিলে। মানুহে মানে আমবোৰ লৈ-লৈ যায় ইয়াৰ পৰাই মানে আমবোৰ দিয়ে আৰু। লৈ-লৈ যায় মানে বিক্ৰী কৰিবলে। গোটেই আম গছ আম গছ ভৰ্তি হৈ আছিলে সেইটো কাৰণে বা মানে বাৰী আৰু আমৰ বাৰী সেইটো কাৰণে আমচৈ নাম দি দিলে মানে। নামটো নামটোৰ লগত চিমিলাৰ হয়। যিহেতু আপুনি বুজিয়ে পাইছে চাগে আম
অ! গম পাইছোঁ, গম পাইছোঁ। আমচৈটো ভাল ঠিক এ এইটোৱে আমাৰ ইয়াতেও আম আমাৰ ইয়াতে নাই কিন্তু বৰ্তমান। আপোনালোকৰ তাৰ পৰাই চাগে আহে আগতে আহিছিলে। আমচৈৰ পৰা ত ঠিকে আছে, ভাল জেগা, জেগাটোও ভাল বহুত।
অঁ! ইয়াতে আপোনাৰ অঁ! আপোনাৰ ইয়াতে আপোনাৰ ৱাটাৰ ফলো আছে নিজৰা যে।
অঁ! আমাৰ ইয়াতেও আমাৰ অঁ আমাৰ ইয়াতেও কিন্তু বহুত কেইটাই ৱাটাৰফল আছে। আপোনাৰ ইয়াতে কি কয় এইটো জেগাটোৰ নামো পাহৰি গলোঁ মই।
ৰাণী পিনে বহুত ৱাটাৰফল আছে বাৰু। উম-উম-উম!
সেই পিনেই বহুত আছে। আৰু এইপিনেতো যাব পাৰি মেঘালয়-চেগালয়ৰ চাইডো যাব অঁ চনত। পূৰ এইবিলাকত যাব পাৰি। আপোনাৰ গড়চুকৰ চাইডতো ৱাটাৰ ফল আছে। বহুত আমাৰ ওচৰতে বহুত ৱাটাৰফল আছে মানে। আমি পাহাৰ পাহাৰত অলপমান পাহাৰ জেগাত থাকোঁ ন।
অ', অ'।
তাতে মানে, এতিয়া আপুনি কি কৰি আছে?
মই বিশেষকে একো কৰা নাই, মই মানে এতিয়া এনেই আপোনাৰ এই গধূলি যা -যোগাৰ, চৰি ৰাতিৰ যা যোগাৰ কৰি আছিলো।
অ' অ '।
সেয়ে আৰু তাৰপিছত আৰু মোৰ মানে গোটেই দিনটো একো খোৱা নাছিলো। খোৱা নাই কাৰণে, অ এতিয়া তামানে ই পকৰা বনাইছিলো। গধুলিকে। কিন্তু খোৱা হোৱা নাছিলে কাৰণে, এতিয়া আৰু মানে খালো আৰু।
অ'।
এনেই খাব মন গ'ল, ভোক লাগিলে কাৰণে খাই দিলো আৰু।
উম' উম 'উম 'ঠিকে আছে মানে আপুনি নি নিজে বনাইছে?
অ', মই নিজে বনাও মই, মই ৰান্ধিব জানো মানে মই নিজে ৰান্ধা বঢ়া কৰো।
অ', ঠিক আছে, আপুনি কিবা কৰি আছে নেকি কিবা কাম?
নাই মই কাম কৰি থকা নাই, মই এনেই ঘৰতে আপোনাৰ মই এ হেৰি কৰি চলাই আছো। কেকৰ বিজনেচ আপুনি জানেনে? কেক বনাই, কেক কেক অ', অ' হয় মই ঘৰতে মানে কেক বনাই, আপোনাৰ অ', ঊন গুঠে যে।
অ', অ', অ', ঊণ গুঠে।
অ', সেই উ ঊন দি মানে ধুনীয়া ধুনীয়া বস্তু বনাও, সেইবোৰ বনাই পিনে মই মানে বিক্ৰী কৰো। আৰু ব্ৰেচলেট এইবোৰ আপোনাক যদি কেতিয়াবা লগা হয়, তেনেকুৱা বস্তু মোৰ পৰা কানটেক কৰিব পাৰিব, আপুনি হেৰি মোৰ কনটেক্ট নাম্বাৰটো লৈ লব কেতিয়াবালে যদি আপোনাক কাৰোবাৰ কাৰণে গিফ্ট বা কাৰোবাক যদি এনেকে দিবলগীয়া থাকে। কে বা আপোনাৰ নিজৰ কাৰণে যদি কিনিবলগীয়া থাকে, তেনেহলে মোৰ পৰা ল'ব পাৰিব আপুনি।
ঠিক আছে, তেনেহ'লে চোন ভালে হ'ল, মই মানে এটা চুৱেটাৰ লাগিছিলে মোক এইতাত ঠাণ্ডা দিনৰ কাৰণে। উম মানে ঊলে দি গুঠা, আপুনি চাগে পাৰিবই চাগে।
অ', অ', পাৰিম পাৰিম উম, উম।
অ আৰু মাফলাৰ মাফলাৰ যে থাকে।
হয়' হয়' মই এইবিলাক চব গু গুঠিব জানো আপুনি মোক কৈ দিলেই হ'ল, মই মানে মাফলাৰ আপুনি অৰ্ডাৰ দি দিলেই হ'ল মোক। মোৰ কনটেক্টত অঁ। টো গৈ পিনে আপুনি অৰ্ডাৰ দি দিলে হল, মই আপোনাক কনটেক্ট কৰি পিনে যি যেতিয়া আপোনাক বস্তুটো দৰকাৰ, মই বনাই পিনে আপোনাক পঠিয়াই দিব পাৰিম।
অ ঠিকে আছে তেনেহ'লে ভালে হ'ল, মই মই মানে ভাবিছিলো। কা কোবাৰ পৰা কিনিম কিন্তু কিনাটো আৰু আপোনাৰ পৰা বনোৱাটো বনোৱাটো অলপমান বেলেগ থাকে, কিনাটো ত মেচিনত তাকে অলপ।
হয়' হয়' হয়' হয় 'ঠিকে কৈছে আপুনি, মানে কি হয় জানে ঊনৰ বস্তু বস্তুবোৰ মানে আ আপোনাৰ বহুত দিনলৈকে যায়, আপোনাৰ কেতিয়াও বেয়া হৈ নাযায়।
অ 'এইটো মানে আপোনালোকে নিজে বনাব।
উম 'আজিকালি খুব চলিছেও।
অ গম পাইছো, আজিকালি চবে এ মানে আগতে বহুত চলিছিলে আজিকালি মানে এইটো বেছিকে মানে মানুহ বিলাকে সেইয়া কৰি আছে
অ', হয়, হয় প্ৰচাৰ কৰি আছে।
প্ৰচাৰ কৰি আছে আগতে এই মাজতেটো আপোনালোকৰ মানে? আমাৰ গোটেই মানুহ বিলাকে চব কিনাতে আছিলে। এইবিলাক বনোৱা -চনোৱা এৰি দিছিলে। চব দোকানে -চোকানে যায় কিনে কিনিছিলে অৰ্ডাৰ। বা দোকানত যায় কিনে।
দোকানৰ বস্তু বোৰ আপোনাৰ বাহিৰৰ পৰা আহে মেচিনত বনোৱা বস্তু হাতে দি গুঠা অ' হয় হাতেদি যোনটো গুঠা হয় সেইটো আপোনাৰ বস্তুতো আপোনাৰ বহুত দিনলৈকে যায় বহুত দিন চলে বস্তুতো আপানাৰ ভেলিডিটি থাকে।
অ'।
সেই আৰু, আৰু নিজে বনোৱা এটা বস্তু মানে বনোৱা এটা বস্তু পিন্ধিব পালে খুৱ ভাল লাগে নহয় জানো।
অ' সেইটোৱে মই মোৰো শিকাৰ শিকাৰ বহুত ইচ্ছা আছিলে এইটো শিকিব লাগিব মোৰো ও
নাই বেছি টান নহয় আজিকালি আপুনি হেৰি ইউটিউবতো শিকিব পাৰে আৰু আজিকালি‌ চেট জীপীটি আপুনি ভিডিঅ' কিছুমান এনেক গৈ শিকিব পাৰে। আপুনি বহুত সুবিধা আহি গৈছে আজিকালি আপুনি অনলাইন ক্লাছ ল'ব পাৰে শিকাৰ কাৰণে। মই এক্চুৱেলি মোৰ মাৰ পৰাই শিকিছিলো মায়ে মানে জানে গুঠিছিলে মানে আগত। গতিকে মাৰ পৰা পৰাই মানে শিকিলোঁ, শিকাৰ পাছত মানে মোৰ কৰি ভাল লগা হ'ল কৰি ভাল লগা হ'ল যে এতিয়া এতিয়া মই বনাই বনাইটো ৰাখিব নোৱাৰো গতিকে মই মানে লাহে লাহে কি কৰিলো কোনোবাই মোক ধৰি লওঁক মোৰ বান, বন্ধু পূজা হ'ল কাৰোবাৰ বির্থডা আহিলে কাৰোবাৰ কিবা আহিলে গিফ্ট চিফ্ট দিবৰ কাৰণে আৰু মোৰ পৰা এনেক বনাব দিয়া হ'ল অৰ্ডাৰ দিয়া হ'ল সেনেকে, সেনেকে মই লোকৰ কাৰণেও বনোৱা হলো তেনেকে মানে টো এটা মোৰ চাইদ বিজনেছ টাইপো হৈ গ'ল মানে নিজে এনেকুৱা নহয় যে, মই একেবাৰে দোকানত গৈ বিক্ৰী কৰো তেনেকুৱা নহয় এনেই আৰু কাৰোবাক কেতিয়াবা যদি দৰকাৰ হয় মোক অৰ্ডাৰ দি দিলে মই বনাই দিলো তেনেকুৱা আৰু নিজে বনাই বনাই পিন্ধো সেই তেনেকুৱা আৰু
অ', ঠিকে আছে এইবিলাক শিকি, শিকি কেনে টো কৰিব পাৰি আপোনাৰ মানে চাই বেলেগকে এটা ব্যৱসায় কৰিব পাৰি। সেইটো নিজৰ হাতে দি গোঠা বস্তু এনেকে মানুহ বিলাকে বেছি য়া কৰিব কিনিবও পাৰি মানে, চাবও মানে দোকানতছে বেছি ভালকে বনালে হ'ল মানে গোটেইখিনি
ঠিক আছে বাৰু আজিলৈকে ৰাখিছোঁ। খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি শুভৰাত্ৰি।
অ', শুভৰাত্ৰি ধন্যবাদ।
ধন্যবাদ।